ও, অ', কি কৰিছা?
এয়া, এনেই আছো। তুমি?
মই শুই আছো। চাহ তাহ খালা?
চাহ তাহ খালোঁ।
অ', কিহে খালা?
উম, চাহ চুজি আছিলে তেনেকে খালোঁ। তুমি কি কৰিছা?
মই এনেই শুই আছোঁ।
অ'।
বাকী, ভাত পানী?
ভাত পানী বনাই আছে, খাব লাগিব আৰু।
কিহে বনাইছে?
ভাত হেৰি, আআ, পনীৰ বনাইছে।
অ'।
তুমি বনালা নে কি?
উম, খালোঁ।
অ', অ', অ', কি বনালা, কি খালা?
কালি মাংস অকমান আছিলে, সেয়াই খালোঁ।
অ', এই আগদিনা মাংসটো খাব নালাগে পিছদিনা।
খাব নালাগে মানে এতিয়া আকৌ, পেলাই দিবলৈও নোৱাৰি।
তাকে
অকলেনো কি খাম আও!
হয় বাৰু কথাটো, মানে সৰুতে সি শিকিছিলো আগদিনা মাংসটো পিছদিনা খোৱাটো মানে ইমান এটা ভাল নহয়।
উম।
অ', সৰুতে বুলি ক'লে মনত পৰিছে তুমি এনে শৈশৱৰ পৰা কি শিকিলা?
উম?
শৈশৱৰ পৰা তুমি কি শিকিলা?
শিকাটোতো বহুতেই শিকিলোঁ।
উম।
সেয়াও চব কথা চব টাইমতে মনত নাথাকে।
নাথাকে, মোৰ আকৌ শৈশৱৰ কথা খিনি ভালকে মনত আছে। শুনিবা নেকি?
এ এতিয়া নুশুনো।
শুনা আকৌ, ইমান ভালকে কম বুলি ভবিছিলো মই, নুশুনো বুলি তুমি যে কৈ দিলা!
কোৱা, কোৱা, কোৱা।
শৈশৱৰ পৰা মই বহুতো মূল্যবান কথা শুনিছোঁ-শিকিছোঁ দেই।
উম।
প্ৰথমতে যদি মই সঁচা কথা ক'ব লাগে-মানে প্ৰথমতে হেৰিটো হৈছে সদায় সঁচা কথা ক'ব লাগে, মিছা কথা ক'ব নালাগে।
উম।
তুমিও জানা তুমিও শিকিছা।
উম।
তাৰপিছত তোমাৰ দ্বিতীয়তে, এনেকুৱা হয় মানে তোমাৰ ডাঙৰক, সৰুক সন্মান কৰিব লাগে, ডাঙৰকে যে অকল সন্মান কব লাগে তেনেকুৱা কথা নহয় সৰুকো সন্মান কৰিব লাগে সকলোকে সন্মান কৰিব লাগে
উম
আৰু এটা সবতচে গুৰুত্বপূৰ্ণ কথা হৈছে বন্ধুত্বত তোমাৰ বিশ্বাস
থাকিব লাগিব সেইটো বিশ্বাস বোলা বস্তুটো চবৰ লগতে থাকিব লাগিব
চবৰ লগতে থাকিব লাগিব সেইটো বন্ধুত্ব বুলি নহয় প্ৰত্য়েকটো সম্পৰ্কতে বিশ্বাসতটো থাকিব লাগিব কিন্তু অ কিন্তু বিশ্বাসতটো এটা লিমিটত কৰিব লাগে অভাৰ ব্ৰিজ তাকেও পিছত বিশশ্বাসঘাতকতা কৰি দিয়ে উ
তুমি নকৰা তেতিয়া সেইটোও নহয় প্ৰত্য়েকটো কথাতে যে বিশ্বাস নকোও সেইটোও নহয় নহয়
সেইটো আৰু প্ৰত্্যেকটো কথাই যে বিশ্বাস কৰি ল'ম সেইটোও নহয়
সেইটোও নহয় চালি জাৰি চাব লাগিব
ফালদাৰী চাই নিজৰ বিচাৰ বিবেচনাৰে সকলো মানে ভালদৰে বুজি
উম
তাৰ পাছতহে তোমাৰ আচল কথা খিনিক ভালদৰে বুজি পায়
উম উম
এই স্কুলীয়া জীৱনত তোমাৰ পঢ়া শুনা কথা ভালকে শিকিলো আৰু
অ অ
অ আমি যদি এটা ভুল কৰো সেই ভুলটোৰ পৰা তোমাৰ শিক্ষাটো লৈ যেতিয়া আমি আগবাঢ়ি যাওঁ তেতিয়া জীৱনত আমাৰ বহুত উন্নতি হয়
উম যদি একেটা ফুলকে যদি বাৰে বাৰে কৰা হয় তেতিয়াতো বহুত থঠেকা খাব লগগীয়া হৈ যায় খ
সেইটো জীৱনে শিকাবই
উম
উম
উ
মোৰ শৈশৱতো মোৰ সুখ দুখ দুয়টাকে সমানে মানে গ্ৰহণ কৰিবলে শিকাইছে আৰু
সেইটোয়ে সুখ সুখ দুখ নাথাকিলে মানুহে জীৱন সুখৰ হেৰিতটো কেনেকে গম পাব
উম সেইটোৱে সুখৰ ভেলুতো বুজ
সুখ দুখৰ সমভাগী বুলি এনে নকয় নহয় জীৱনতটো সুখ দুখৰ সমভাগী তুমি যদি একালে সুখ কৰিছা
অন্তখ কৰিবই লাগিব ভগৱানে দিও চাই নিও চাই আৰু আৰু তোমাৰ হেৰি যদি ভগৱানে যদি চবকে সুখেই দিলেহেঁতেন দুখৰ কি মূল্য থাকে তেতিয়া দুখৰো মূল নাথিলে নাথাকিলে সখৰোূল্য নাথিলেতেন
উম উম
তেতিয়া মানুহে দুখ কি বুজি নাপায় পখৰৰে য মজাো নালাগে এতিয়া দুখৰ মাজত যেতিয়া অকমান সুখ আহে তেতিয়া তোমাৰ কিমান ভাল লাগে মনটো
উম
সেইটোোৱে আৰু জীৱনত তোমাৰ সফল হবলৈ ধৈৰ্য লাগিব
উ কঠোৰ পৰিশ্ৰম লাগিব মোৰ বিশ্বাস লাগিব সেই তিনটা মেইন শক্তি আৰু
অ আৰু সততাতটো আছেই সদায় সতত থাকিব লাগিব মানুহ অসৎ এক কাম কৰিবা তুমি আজি নহয় কাইলৈ নহয় পৰহিলৈ ভুগি পাই
উম কাৰোবাক চাবাচোন মিছা কথা এটা তুমি কবলৈ যাবা তুমি দহ এটা মিছা কথা তুমি বাহানা বনাব লাগিব তেতিয়া তেতিয়াহে তুমি সেই মিছা কথাটো হেৰি কৰিব লাগিব অ কিন্তু তুমি সঁচা কথা ক'বা তুমি তেওঁলকো ভয়ো কৰিব নালাগে একো দৰো কৰিবা একো কৰিব নালাগে দমত থৰিবা অ কোনেও তোমাৰ কোনো শব্দ এটাও কব নোৱাৰে তুমি যদি নিজে ভালে থাকা
নাৰে নোৱাৰে নোৱাৰে অ আৰু মিছাঠা এটা কোৱাৰ লগে লগে সেইাহটো ঢাকি লৈ গৈ গৈ তুমি কটৰ মিছা কথা ক'ব লগা হয় এনেকুৱা হয় তেতিয়া এ এপাৰ মিছা কথাল এইটোও কৈ দিওঁ সেইটো কাৰণে সদায় মানুহে সচ্তা কথা কব লাগে আৰু ধৈৰ্য হৈছে মেইন ধৈৰ্য যিমানে ধৈৰ্য হৈ থাকিবা সিমানে তুমি সফল হব পাৰিবা
উম সটো
মোৰ বিশ্বাস মানে কৈশৱত শিকায় এই শিক্ষাবোৰে মোৰ ভৱিষ্যত জীৱনটো চাগে সঠিক পথত আগুৱাই নিব মানে সহায় কৰিব আৰু উম
ধৈ্য ফল মিঠা এদিন হলেও মিঠা ফল আহিবই
আহিিব আহিব
খালি কষ্ট হৈছে বুলি ৰৈ দিলে নহ'ব মাছ বাটত মাছ বাটত প পাছত ভালেও যাব নোৱাৰিবা সেই ফালেও যাব নোৱাৰিবা তাতকে তুমি আৰু অকনমান কষ্ট কৰি তুমি আগলে যোৱা সফলতা লাভ কৰিব পাৰিবা
আৰু আৰু এইবিলাক কথা পৰিয়ালতো বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে পৰিয়ালৰ গুৰুত ানে তোমাৰ মই তোমাক আজি পৰিয়ালৰ গুৰুত্বৰ বিষয়ে কিছুমান কথা ক'ম দেই পৰিয়াল মানে কি তুমি কোৱাচোন মোক
হ
পৰিয়াল মানে কি
হেল্ল'
হেল্ল'
পৰিয়াল মানে কিয়
মানে পৰিয়ালেই হৈছে আমাৰ জীৱনৰ প্ৰথমখন বিদ্যয়ালয়
উম
আমি স্কুল যোৱাৰ আগত আমি পৰিয়ালতে শিকো কথা মানে সকলো কথা মা দেউতাই মই প্ৰথম শিক্ষা কৰোম
উম উম প্ৰথম ক খ শিকা ক খ পঢ়িবলে নো কোনে শিকায় মাহ দেউ
মা দেউতাই শিকাই স্কুল যোৱাৰ আগতেো আমাক সেইখিনি বস্তু শিকাই পঠায় এতিয়া তোমাৰ আমাৰ পৰি হ
স্কুলত ধৰ ছাৰ বাহিৰত পাছতহে লগ পাওঁ
পাছতহে লগ পাওঁ সেইটোয়ে আমি জন্ম হোৱা পিছতে মানে যেতিয়া প্ৰথম কথা কব পাৰো খোজ কাঢ়িব পাৰো বা ভাল বেয়া বুজো তেতিয়াৰ পৰাতো আমি পৰিয়ালৰ লগতে হেৰি মানে কথাখিনি শিকো সেইয়াই আমাৰ পৰিয়াল সেইটো কাৰণে মানে পৰিয়ালৰ আমি জীৱনৰ আটাইতকে মূল্যবান সম্পদ বুলি ভাবিব পাৰিব লাগিব
উম
আৰু এটা পৰিয়ালতটো সাধাৰণতে দেউতা আইতা ককা মা, ভাই-ভনী এইবিলাক আ আত্মীয় স্বজন বিলাকেই থাকে। সকলোৱে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অকল যে মা- দেউতাই সেইটো নহয় চবে শিকায়।
উম' আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকোৱা পৰা ধৰি লৈ অ'
আমি পৰিলে আমি যিমান দুখ পাওঁ মা-দেউতাই তাতকৈ বেছি মনত দুখ পায়।
বেছি দুখ পায় মই পোৱা হলে ভাল আছিলে এনেকুৱা নিচিনা মানে।
তেনেকুৱা হয়। এ সছিল কি দুখ আছিলে
উম'
অ' আজিকালি জানানে এ' আজিকালি ব্যস্ত জীৱনত বহুত মানুহে মানে নিজৰ পৰিয়ালৰ বাবে সময়ে উলিয়াব নোৱাৰে।
নোৱাৰে- নোৱাৰে ন।
চাকৰি অ' চাকৰি আজি-কালি পইচাই মেইন বুলি ভাবে চবে। পইচা ঘটা জহত আৰু এই বিলাক দেখিছাানে তুমি এ' সৰুতে এতিয়া আমি প তি লৈ মা দেউতাই কষ্ট পায় আমি আমি পৰিলে আৰু সেই মাক বাপেককে তোৰ বৃদ্ধাশ্ৰমত থৈ আহেগৈ। সেইটো জানো ভাল কাম কৰা তুমিয়ে মোক কোৱাচোন।
উম', উ' সেইটোও ভাল কাম কেনেকৈ হৈছেনু কাৰণ যেতিয়া বয়সক নষ্ট হয় মানুহ বিলাক তেতিয়া সেইবিলাক কেঁচুৱা নিচিনা হৈ যায় আৰু।
অ' কিছুমান এ সৰুতে আমাক যেনেকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে। তেতিয়া সেই মানে সহায় খিনি ল'ৰা-ছোৱালী কেইটাই মাক-বাপেকক কৰিব পাৰি লাগিব বৃদ্ধ কালত।
পাছলে পাহৰি গলে নহব মানে।
উম' আজি-কালি আৰু কাম, পঢ়া-শুনা মোবাইল ফোনৰ ব্যৱহাৰৰ কাৰণে আমি পৰিয়ালৰ মানুহৰ পৰা আঁতৰিয়ে যাওঁ।
হয়।
আগৰ দিনত তোমাৰ যিটো আত্মীয়বোধ আছিলে পৰিয়ালৰ লগত যিমান কথা পতা হয় আজি-কালি নহয় আজি-কালি চাবাচোন তুমি পৰিয়ালৰ মানুহ খিনি লগ হ'ব ইটোৱে ফোন চাব, সিটোৱে ফোন চাব আজি-কালি অকল সৰু লৰা-ছোৱালী বুলিয়ে নহয় ডাঙৰ মানুহ বিলাকো তেনেকুৱা হল চব।
উম', উম'।
আৰু পৰিয়ালৰ মাজতো তোমাৰ,, বিশ্বাস, সন্মান আৰু ভাল পোৱা থাকিলেহে মানে ঘৰখন সুখী হব পাৰিব। আৰু যদি আমি ইজনা- সিজনক বুজি জিবলৈ চেষ্টা নকৰো তেন্তে ক'ত সমস্যা সমাধান হব আৰু।
উম'
উম' পৰিয়ালৰ লগত একেলগে খোৱা-বোৱাৰ পৰা ধৰি কথা পতা উৎসৱ পালন কৰা বা ফুৰিবলৈ যোৱা এইবিলাকে মানে সম্পৰ্কটো বহুত মজবুত কৰি তোলে।
উম'
আৰু এই স্মৃতি বিলাকে তোমাৰ জীৱনৰ আটাইতকৈ অমূল্য় স্মৃতি আৰু।
উম আগতে ধৰ আমি সৰুতে যিখিনি আমি খেলা-ধূলা কৰিছ ো সেইখিনি আজি ল'ৰা-ছোৱালীয়ে চিনিয়ে নোপায়, সেইখিনি খেল মানেনো কি? চেংগুটি, মাৰ্বল খেল, পাত নহ এইবিলাক একো চিনিয়ে নাপায় আজি-কালি
আগতে গৰম বন্ধ দিলে আমি ফুৰিবলৈ যাওঁ। মামা ঘৰলৈ যাওঁ, মাহী ঘৰলৈ যাওঁ, খেলো। কিমান ফূুৰ্তি লাগে। আজি-কালি হেৰি মাক-বাপেক লৈ যায় শ্বিলংলে লৈ যায়।
উম
বা কণ দি বহুৱাই থৈ দিয়ে ঘৰতে থাক ওলাই যাবলৈ নিদিয়ে আজিকালি পৃথিৱী কনে সলনি হৈ গল অকল যে পুনৰ কাৰণে ল'ৰা ছোৱালী বিলাকে দুষাৰোপ কৰিব পাৰি তেনেকুৱা কথা নহয় মানে মাক বাপেকেও সমান্তৰাল ভাৱে দুখ আছে আজিকালি সৰু সৰু ল'ৰা ছোৱালী বিলাককে মোবাইল ফোন দি কো দৰকাৰ নাই আগত ত আমি দেখ সত থোতে বুজি স নাই বাৰু ফোন হয় নাই বাৰু
উম উ
পৰিয়ালৰ লগত মিলি থাকিব পাৰিব লাগিব আমি পৰিয়ালৰ পৰা বহুত কথা শিকিব পাৰো হা
মোবাইলটো চোও আগতে ভয়াহে লাগে বোলো
ভয় হে লাগে অ আগতে নাছিলেই আমাৰ এনেকুৱা মোবাইল ডাঙৰ হোৱা পিছতহে আৰু বুজি পাইছো লৈছো
উ
মই তোমাৰ শেষত এইটো কথাই কব বিচাৰো পৰিয়ালৰ বিষয়ে পৰিয়াল মানে আমাৰ শক্তি আৰু এটা আমাৰ সাহস সুখ আৰু এটা আত্মবিশ্বাসত একদম আটাইতকে মানে ডাঙৰ উৎসৱ মানে উৎসটোৱে হৈছে পৰিয়াল পৰিয়াল পৰিয়ালত যেতিয়া সুখী হবা তেতিয়া জীৱনত সুখী হবা আৰু সেইকাৰণে আমি সকলোৱে নিজৰ পৰিয়ালটোক ভাল পাওঁ আৰু বা ভাল পাব লাগে সন্মান কৰো অ সদায় একেলগে থাকিবলৈ চেষ্টা কৰিব লাগে আগতেো যৌথ পৰিয়াল আছিলে আজি আালি দেখিছ নে ক'ৰবাত যৌথ পৰিয়াল চকা
আজিকালি এ থকাতো ঘৰতে বেলেগ হৈ যাব তথাপিতো যৌথ পৰিয়াল আজিকালি খুব কম প্ৰায় কমেই অ
প পাৰ তুমি আকৌ আজিকালি ছোৱালী এজনী বিয়া দিবলৈ হলে ছোৱালী এজনী বিয়া দিব চবলে হলে সদায় চাব এটা লৰা থকা একমাত্ৰ সন্তান থকা ককা ঘৰতহে মানে দিবলৈ বিচাৰে যৌথ পৰিয়ালটো দূৰেৰে কথা ককায়ে ত হ'লেও মানে অকমান এই গুল চগুল কৰে
উম উম
উ এইয়াই সেইবিলাক সেইটো কাৰণে অকমান হেৰি কৰিব লাগে আৰু মানুহ বিলাকো সলনি হ'ল গোয়া জীৱনটয়ে সলনি কৰি পেলালে আৰু মানুহ বিলাকে
মৰম বোলা বস্তুতটো নাইকিয়া হৈছে আপোন ভাৱটো নাইকিয়া হৈ গৈছে টকা পইচা এইবিলাক কহি নিছে আৰু মানে মোৰ পইচাটো মোৰে তোৰ পইচা
তইৰে কিন্তু মুহে ভ মি নচাই যে সেই পইচা কেইটা সিহঁতে যেতিয়া ম মৰাৰ সময়ত লৈ যাব নোৱাৰে
নোৱাৰে নোৱাৰে একো বস্তুৱয়ে লৈ যাব নোৱাৰে
ন তাইত কৈ মানে এটা শেষ আৰু মৃত্যুৱে শেষ
উম
আজি চব